হেল্ল'
অ' অ' জাগি আছে। আছোঁ এনেই এপাক শুই আছোঁ। পিছে তাক ম তাকেতো ফুৰবাটো যামেই। কিন্তু, আমাৰ যোনটো ফুৰবা যোৱা তাৰিখটো আছিল। সেইটো অলপমান চেঞ্জ কৰিব লাগব না
তাৰিখ
অ' ডেটটো আমি যোনটো মাহত ফিক্স কৰছিলোঁ।
উম।
সেইটো ডেটটো অলপ পিছোৱাব লাগব।
কেতিয়া কৰিবি?
মে' মানত কৰি দিওঁ নেকি?
হ'ব, কথা নাই বাৰু। মে'ত যাওঁ, কেতিয়া যাওঁ গেলে আৰু।
অ'।
চবৰে টাইমটো মিললে হ'ল আৰু।
সেয়েটো তই ভাল কথা মনত কৰি দিছা, মই ভাবাই নাছিলোঁ এইটো কথা।
অঁ এতিয়া কথাটো হ'ল সেইটোতো অহা বছৰ হ'ব
অ 'নেক্স ইয়াৰ
এইটো বছৰ ডিচেম্বৰলৈকে আমিওতো ক'ৰবাত যাব লাগিল না, সেতেটো যাবই অৰুণাচল আমিও ক'ত যাওঁ
বছৰ
এতিয়া বাৰু হেৰি হ'ব
হম মাজত আৰু দেৰমাহ আছে এইটো ফিক্স ফিক্স কৰছো
তাৰেপিছততো ম'ষ্ট প্ৰভেবলি আৰু এই মেঘালয় চাইডে যাৱা নহয়
মেঘালয় চাইডে আৰু নহয়ে আৰু বহুত ৰেয়াৰলি হ'ব
অ ত' গতিকে মই বাকী এই যদি অহা বছৰ এই মে জুন জুলাই মানত যোৱা হয় দাৰ্জিলিং
আহ
তেনেহ'লে এতিয়াচোন এক বছৰ মাজত ক'তো নাযামেই দেখোন আমি
নাজামেই আৰু সেইটে মই অসমৰ জেগা এক্সপ্ল'ৰ কৰো নেকি এ একবাৰ ভাবছো
অ' যাব পাৰি কি বৰহিয়া বৰহিয়া জাগা আছে খুব আছে কিবা আছে এই খামৰেংগৰ ফালে পোৱাৰ কাৰণে ইফালে আৰু আগত যাব পাৰি। গাঁৱলীয়া জাগা আছ
অ' অ'। এই হেৰিফাই কি নামে- টো মায়ং হৈ ফালে। কপিলী, একদিন খানা খোৱাকে যাওঁ নেকি, কি কোৱা?
খানা খোৱাকে গিলি এতিয়া কথাটো হ'ল, গাড়ী এখান লাগা হৈ যায় না।
গাড়ী এখন লাগা হৈ।
তে গাড়ী মাথা মাৰিলে চাৰিটা মানুহও মাথা মাৰিব লাগি-
চাৰিটা মানুহও মাথ- থা
এতিয়া সেই চাৰিটা মানুহ কাই কাই যাব, সেইটো লৈ কেনে-
উম উম, সেইটো জেং হৈ যায়।
সেইটোৱেটো দিগদাৰ। এখন গাড়ী যদি কাৰোবাৰ থাকিলে আমাৰ লগৰ, তিতিয়াহ'লে ঠিক হৈ গেল হৈ।
তাকেইতো। গাড়ী এটা মানুহৰে আছে। কিন্ত সি গাড়ীখান নেদে।
হয় নি-
বুলেট, বুলেট।
অ'।
থিক কিন্তু গাড়ীখান নেদে।
কিবা এটা মাথা মাৰি কেনে, অহ হেৰি, কি বুলি কয়, গাড়ীখনৰ অ'নাৰটো যে- এক্স-ইউ-ভি খনৰ। অ' অ'নাৰৰ, অ'নাৰেটো নতুন নতুন বিয়া পাতিছে।
অ' ত' অ'নাৰে নতুন নতুন বিয়া পাতছি।
সি লগ ধৰিবা পাৰে দেখোন যোৱাৰ যাৱাকে, খানা খোৱাকে। যদি যায় আৰু।
সি গিলি যে আৰু ইফালে ই নাযাৱা হয়, ভা, বুলেট ওলাই।
অ' সেইটোও হয়। কথাটো হয় বাৰু।
আমাৰ খানা মানে আৰু- আমাৰ আ' সেই সিদিনা বাৰু আমি পুৰা প্ৰপাৰ খানাই খালোঁ হয় আৰু। কিন্তু, সি সি- সি নাযোৱা হ'ব না আৰু।
সেইটো হয়।
আৰু আমাৰ যোনটো, আমাৰ য- ঘৰত যেনেকা দুৱো- টা ভায়েকে জ ক'ত একেলগে- যায়। হেল- তোৰ ভায়েক দুটা আৰু একেলগে নাযায় না।
তামীৰ সেইটো প্ৰব্লেম হ'ল
নহ'লেিতো আৰামত টেনচনে নাছিল
মোৰ কিন্তু সেইটো জেগাও ভাল লাগে লাজ যে আমি যি গলোঁ যেি হেৰিত এইয়া ন
ৰাণী খামাৰ সেই জেগাটো
অ আহোতে কিন্তু বঢ়িয়া লাগি আছিল।
বহুত ভাল লাগছে বহুত ভাল লাগিছে জেগাটো বহুত ভাল লাগছে মোৰ আমাৰ অসমতো এনেকুৱা বঢ়িয়া জোগা আছে। এ খানা খোৱাকে যাব পৰা যায় এইবাৰ, হেৰিয়ে কৈছিল জাগাটো হেৰিয়ে কৈছিলে জাগা, যাৱাৰ কথা আৰু একবাৰ
বেচোন
কেতিয়াবালে কলা নেকি?
অ জাগাটো জাগাটো ভালটো লাগিব। ব ভাল লগা জেগা, এইবিলাক খানা খোৱা জেগা, মোৰ গা ধুবৰ কাৰণে যাব ইচ্ছা যে আছে।
গা ধুব কাৰ যদি যওঁৰি লাগ গ
কি জোনটো দা ম গৈছিল।
আমি আমি যোনটো টাইমত গেছিলো কোনটো ইমত গেছিলো আমি
কোনটো টাইমত বাগিললো এতিয়া মৰতটো নাই,
মোৰ মনত পৰে নাই গৰমৰ দিনতে গেছিলো ন আহ হেৰি হেৰি ঈদৰ পিছদিনা গেছিলো ৰমজান এইটোৰ পিছদিনা।
অ এইটো বিছদিন গৈছিলো।
ছিলো মাৰ্চ মানত।
আহ। মাৰ্চ, এপ্ৰিল, মে, জুন এতিয়াও কমেই পাম চাগে ইমান ইমান বেছি নাপাওঁ মই হিচাপে এতিয়া।
কিন্তু এতিয়া গিলে চাগে কিন্তু নুম্বা নৰিম সেইটো কাৰণ নদী হয় না।
নদী হ'লেও বৰষুণ ইমান দিয়া নাই না।
অ সেইটো হয় কিন্তু এইবাৰ কিন্তু আমাৰ অসমত বহুত কম বৰষুণ দিছে।
অ বৰষুণ দিয়াই নাই ম মোক ক'বাগিলি।
বিয়াই নাই ক'বাগিলি।
চতালতে পানী অহা নাই ইমান দিনে। গানডগলী চাঘাৰ ভৰ্তি যায়।
চয়মল ভৰ্তি হৈ যায় ন হলি বৰষুণ দিয়াই নাই কিন্তু এইবাৰ। যাব পৰা যায় কিন্তু এই জেগাটোত। ভাল লাগিব এইবাৰ গেলে আৰু।
আহ য বাৰ যায়। বাবু নাম্বাৰ নৰিলেেও ছাইডত বহি বঢ়িয়াকে বুইছেনে নাই।
উম। ভাল লাগছি বস্তুটো যাই পেলাই।
কৰিকেনে বঢ়িয়া কে ড্ৰেছ চেছ কৰি গাঁৱে গাঁৱে লাহে লাহে ঘূৰি ঘূৰি আহা আৰু মই মানে বিৰাট ভাল পাওঁছিলোঁ।
সেইটোৱে চাগে লাষ্ট ন আমি কততো টাৰ্ণিং আৰু লোৱা নাছিলো। টো চিধা চিধি দয়ে গৈছিলো। সেইটোৱে চাগে সেই গাওখনে লাচ আৰু।
অ হব পাৰে।
সেই গাঁওখনৰ আগত নাই আৰু একো।
কি গাঁওখনৰ ওৰত হেৰি ৰাণী খামৰ এইখিনি হেৰি ওলাব পাৰিতো জোৰাই ওলাব পাৰিতো।
এইফালদি গৈ
সেমাইদি যোৱাই ওলাব পাৰি কোনফালেদি কিন্তু গম নাপাওঁ এই ফাৰ্ম এটা জানে এইফালৰ
অ আহ।
কেতিয়া মতে জানে বুজিছা।
অ অ। এনে মই শুনছিলো সেই জোগা দি যাব পাৰে কাৰণ এই হেৰি ইয়াতে যে এই কি নাম ক এইটো কেতিয় মালা ত' ঘৰৰ কাষত যে থাকে এনে লৈছিল নতুনক ইঞ্জিন অইল যে লিক হৈ আছিল সেষণ তে এবাৰ শ্বিলং গৈছিল হা ৰাণী হৈ পেলাই। তোক মোক কৈছিলো নেকি একবাৰ।
বিন
সেইফালেদি শ্বিলং গেছিল হা এইফালেদি শ্বিলং যায়। আৰু আমাৰ খানা পাৰাই দি আহিছি। তে হেহেন্তে হা। কিন্তু হেন কিমান কিলোমিটাৰ পেট্ৰল পাম্প প নাই জানানা পঞ্চাশ কিলোমিটাৰ মান বোলে পেট্ৰল পাম্প দেখা নাই।
অহ ',
তাৰে লগত আৰু খখন বুলেট গছিল না হেনতৰ লগৰে। কিৰ বেলেতো এতিয়া ৰিজাৰ্ভ লাগি গৈছে বাইকখন।
অহ',
টেনশচন হেনতৰ। তাৰে পিছত কিব কৈ বলে লাহে - লাহে মিনিমাম স্পীড এটা লৈছে আৰু। মানে ফৰটিত যদি যাই আছে ফৌৰটিতে যাই আছে আৰু। এইছিলে বঢ়োৱা নাই বেছি কম হোৱা নাই। আৰু যাতে মাইলেজটো অলপ বেছিকে দে। সনেকাকে যাই - যাই - যাই - যাই লাষ্টত বোলে কিবাকে ওলাইছে বোলে হাৱা লৈছিল বোলে গাড়ীখনে আৰু। ভালো আৰম্ভ হয়ছি কিবাকে জাই ফেলে পাইছি আৰু পেট্ৰল পাম্প আমি সিফাল দি গেলি তাৰমানে পেট্ৰল লগত লাগিব যদি যাও।
অহ ',
আৰু হে সেহতেও কৈছিল মই সিফালদি যাব পাৰেি বুলি। কিন্তু কোনটো ৰাস্তাত টো হ'ব মই সেইটোও ধব পৰা নাই মই।
আহোতে ময়ো হেৰাই গৈছিলো দুডাল
সেইটো মই ধৰিব পৰা নাই ৰাস্তা। তাকোনটো সেনটে বোলে মানুক সুধি-সুধি গৈছিল কাৰণ গুগল মেপ, বোলে আধা ৰাস্তা পৰা নাই নেটৰ্ক নাই।
অহ
সেহতে বলে মানুহক সুধি-সুধি গৈছিল আৰু মানুহে বোলে সহতক বেইমমানি কৰা নাই আৰু।
উম
ডাইৰেক্ট দিছি আৰু ডাইৰেক্ট বেলে দেখাই দিছে চিধা চিধি যায়ে আছে বোলে হেনতে অ' হয় বোলে যাই পাইছি। নংষ্টে হৈ ফালে নংষ্টে নং মনত পৰছি মৰ নংষ্টষ্টেন হৈ পেলাই ওলাব পাৰে। এই আমি যে ৱাৰ লাং গেছিলো।
অহঁ
ৱাৰ লাং যাওঁতে যে ড্ৰাইভাৰটো যে কৈছিল ইফালেদি চিধা চিধি যাওঁ ব্ৰীজ খানৰ পৰাৰে আগেদি যাই হেৰি দি উলাম। আমিহে ওলাব পাৰিম। এই সেইটো ৰাস্তা চাগে মোৰ সন্ধে।
হব পাৰে।
কিন্তু ৰা ৰাস্তাটোত কিন্তু বোলে সনতে যোনটো মজা পাইছি। নংচতে নহয়। ফেলে যায়। পুৰা বোলে। পাহাৰৰ ওপৰে-ওপৰে যাই থাকিবা লাগে মানুহ নাই গাড়ী নাই। সেনেকা টাইপৰ জেগা। পুৰা বেলে অকল পাহাৰে অকল। অকল ৰাস্তা বনাই থৈ দিছি
উম
পুৰা বলে কিন্তু মানুহ চানুহ একো নাই আৰু ভাঙা-ভাঙা চিঙা আছে আৰু ৰাস্তা। মানুহ-চানুহ কি নাই বোলে গাড়ী মটৰ নাই সেনেতে বোলে চাৰি খন বাইক লৈ গেইছিল। সেনটো চাৰিখন বাইকে বলে গটাই ৰাস্তাংষ্টেডত ল। খন বাইক দিছে এনে কিন্ত যেতিয়া তেল ভৰাইছে টি কেতিয়া বোলে সিহতে পুৰা স্পীডত গিছি কাৰণ বোলে অলপ ৰিক্সি হৈ গৈছে ৰাস্তাটো হিহতে ভাবা নাছিল কে এনেুৱা মানুহ-চানুহ একো নাপ পামবিলি
উম
কিন্তু বলে মজা এনেকে জাগাত মজা লাগব আৰু যাই ফেলে
উম ৰাণী খামাৰৰ পৰা আহোতে মই হেৰাই গিছিলোতো। ময় আৰু এক্সপালছ। আহি থাকোঁতে
যে আৱ- আমি যে এইফালে চিধা সোমাই গে'লো, তই যে হাইৱেটোদি লেফ্ট চাইডে লৈ গেলি- লৈ- লৈ ললি।
অ'।
সেইখিনি জাগাত ন'?
অ' তাৰপৰা ঘূৰি আহিছোঁ, কিন্তু আৰু লগে নাপালোঁ মই।
অ'।
মই আৰু ছা- হেৰি
এক্সপেনচিভ। গম পাইছিলো মই তন্তে- তন্তে আগত গুচি গেলি না আমাতকে। আমি আৰু এইফালে- তন্তক আমি কি ভাবিছিলো জানানা? আমি দোকান এখানত যে ৰখিলোঁ দোকানখনত কি আৰু তোৰ এটা স্বভাৱ আছে ন কি তই আমাক দেখা নাপালি তই ৰখা। আমি আৰু ভাবছো তই তো ৰখছা চাগে আগত যাই পেলাই আমাৰ কাৰণে, সেনেককাে আমি ভাবি আছো কিন্তু তই যে যায়ে আছ আমি ভাবাই নাছিলো। এইটো চিষ্টেমত কি লাগে গম প না? হেলমেটৰ এটা ব্লুটুথ লাগে।
অ' এইটোতো হয় আমাৰ গোটেইকিলাকে লগাব লাগিছে।
গোটকেইটাৰে লাগে নিয়ম মতে, তেতিয়া ফোন মাৰলি তেতিয়া ব্লুটুথটো কানেক্ট কৰ থাকলি গোটেই গালে ফোন মাৰি মাৰ আমতাই থাকবা পাৰিম টেনচন নাই। ফোনটো লগাই ল'লে। এতিয়াও কিন্তু ইচ্ছা কৰিল লগৰ কেনেক চিষ্টেম জানা? এ চাচ-চাচটা হেডফোনটো লগাই ললো। হেডফোনটো লগাই লগৈ কথা পাতি গলোঁ কিন্তুেই ব্লুট-ব্লুটুথ কম কম্ফৰ্ট নাপাম আৰু স্পষ্ট চাউণ্টো নোলাব।
টো লাগে না।
এ নাই নাই প্ৰপাৰ যদি আমি এনেকা যদি ৰাইদ মাৰি থাকো তেতিয়াাহলে ল'বা লাগিব এটা এটাকে বস্তু। এই কাংচৰি হৈ অহাৰ পিছত এ আমাৰ অসমতে ঘূৰিম দে। কংচৰি অহা হৈ অহাৰ পিছত আমি আগষ্টত যাম ন। ছেপ্টেম্বৰ অক অক্টোবৰ নৱেম্বৰ নৱেম্বৰ নহ'লে ডিচেম্বৰত। কৰ'ৰবাত যাম দে এনেকা আৰু। হলি কপিলী ফালে যাৱা পাৰিম তো। কপিলীয়ে যাম দে। কপিলী নহলে গ্ৰাছলেণ্ড।
গ্ৰাছলেণ্ড যাবা পাৰি, ভৈৰৱকুণ্ড যাবা পাৰি।
ভৈৰৱকুণ্ড- বহুত জাগা আছে কিন্তু আমাৰ অসমতো। সেয়েটো যাবা পাল্লি